হেল্ল' শুনা পাইছে নে
শুনি আছো শুনি আছো মই আপোনাৰ এই অলপ অ খোজ কঢ়িবলৈ আহিলো মানে ৰাতিপুৱা হৈ আছে যে
হয় হয় হয় বহুত আজি সোনকালে হয়কি থলো মইো তাকে অকমান মানুহ ভাবিছো খোজ কাঢ়িব লাগে যাওঁ নিকি উলাই পোৰা গা চা বোৰ ভাল নহয় গোতেই
তাকে তাকে অ একেহে পৰি থাকিলে বৌ গা চাবোৰ টানি টানি ধৰে
তাকে একদম উম অশান্তি হল আৰু কি বুলি কয় গোটেই দিনটো অশান্তি লাগোকে যাবা
উম
সেইটো কাৰণে ৰাতিপুৱা শুই উঠি কেতিয়াবা কেতিয়াবা কিবা এ কব লাগে ঘৰৰ পৰা কৈ থাকে মায় কিন্তু মানে মই এ নকৰো এলাহতে আৰু
উম
এতিয়া পস্তাই আছো
হা হা তাকে তাকে এই
হেৰি হৈছে
মোৰো এখন এনেকে পৰি মেলি থকা গোটেই পেট চেট বোৰ ফুলি মেলি যোৱাৰ কথা হৈছে
তাকে হে আপনি হেৰি
হয় চাহ তাহ মানে হেৰি হ'ল অ আপোনাৰ কুহুমীয়া পানীকন খাই আহিছো চাহটো অকমান দেৰি খাাম আৰু এই কুহুমীয়া গম পানী অ তাকে পানীটো খাই মেলি এনেকে খোজ কঢ়়িছো আৰু মানে ৰাতিপুৱা মানে ডাইৰেক্ট চাহটো খাই দিলেও বেয়া
কুহুমীয়া কোম্পানীটো খালে ভাল আকৌ দেই ৰাতিপুৱাৰ কাৰণে এটা কাম কৰিবচোন কুহুমীয়া গৰম পানী লগত অকণমান একেবাৰে হেৰি অকমান মানে কুহুমীয়া কৰিব বেছি কুহুমীয়া মানে নহয়ি বেছি গৰম নহয় আৰু অকনমান কুহমীয়া ঘৰ পলে তাতে অকমান নেমু চেপি ল'ব
অ
অকমান নেমু চপি লব তেতিয়া আপোনাৰ মানে সটো স্বাস্থ্যৰ কাৰণে মানে বেছি ভাল হয় আৰু।
মইটো হেৰি কৰিম বাৰু, ৰ'ব, এবাৰ খাওঁতে এবাৰ দি ল'ম ৰ'ব অলপ।
অকমান হেৰি কৰি চাব আৰু মানে যিটো কাৰণে মানে হেৰি হৈ থাকে। হেতু চফা হ'লে বেয়া তোমাৰ আহিব হ'ল কি, অ'
তাৰপা হেৰি আপুনি ব্যায়াম চিয়ামবোৰ ৰেগুলাৰ কৰে নে, নে আজি সেই প্ৰথমবাৰ খোজকাঢ়ি গৈ ওলালে।
মই আগতে নাযাওঁ, আজি আজিকালি অলপ দিনৰ পৰা আজি এক সপ্তাহমানৰ পৰা মানে মই যাবলৈ উলাই ৰাতি খোজ কাঢ়োঁ। দিনটো খোজকাঢ়োঁ, তাৰপিছত এক্সাৰচাইজো কৰঁ আৰু সৰু- সুৰাবলাক আৰু তাৰপিছত আৰু হেৰি কৰোঁ, এইটো কি বুলি কয় মানে অলপ মেডিটেশ্যন কৰোঁ মানে।
অ'। ভাল দেই সেইটো, শৰীৰ লগতে মাইণ্ডটো চৰ্চা হব লাগে, নে কি?
হয়, হয়, হয়, মানে কি মাইণ্ডৰো চৰ্চা অলপ হয়। লগা বুলি নহয় আৰু ত' শৰীৰটো ভাল থাকিলে, মনটো ভাল শৰীৰটো
উম।
সেইখিনিয়ে আৰু তাৰপিছত
তাকে মানে মোৰ মানে কি হৈছে, এক্সাৰচাইজ কৰাটো কম হৈ গৈছে ন আগতে তে বহুত কৰিছিলোঁ শ, তাৰপা তেনে কৰি থাকোঁতে শৰীৰবোৰ ভাল হৈ আছিল ছিলে, তাৰপৰা যেতিয়া নেকি এৰি দিলোঁ, গা- চা বোৰ কিবা হৈ থাকিলে, তাকে বোলো আজি বোলো কালি ৰাতি ভাবিছোঁ বোলো যি হব ন'হব আজি বোলো ৰাতিপুৱা বোলো অকন খোজকাাঢ়িব যাম। সেইটো কাৰণে মানে এতিয়া ওলাই আহিছোঁ আৰু, ‌অলপ লোক কোজকঢ়াটো যে আছে ভালো লাগিছে দেই, ‌মানে ইমান ধুনীয়াকে এ সূৰ্য হেৰিটোও পাইছোঁ ইমান শ, একদম ৰাতিপুৱা ৰাতিপুৱা গা -চাও ফ্ৰেছ লাগিছে। খোজ কাঢ়িও ভাল লাগিছে। আৰু অলপ চাগে অলপ দেৰিকে অলপ এই স্প্ৰিং অলপ কৰিব লাগিব অকমান বডিটো বহুত হেৰি হয় নহয়, জঁপিয়াই মেলি দিলে।
লুজ হৈ যায় তেতিয়া বডিটো ভাল লাগিব।
উম।
অ' স্প্ৰিং স্প্ৰিং খেলিলে। নহ'লে, নহ'লে বডীটো জথৰ লাগি থাকে।
কথা সেইটোৱে, সেইটোয়ে, আৰু পাৰিলে চাগে পোচাপ দুটামানো মাৰি দিব লাগিব আৰু সেইটোও মাৰি এনেই শুনিছোঁ আৰু মানে পোচাপ চোছাপ মাৰিলে বোলে ষ্ট্ৰেংথটো বহুত বাঢ়ি যায়।
উম, হয় হয়।
আৰু সেইটোও ভাল, হয়। অ', ইষ্টেমিনাও বাঢ়ে, ইষ্টেমিনা বেছিকৈ আপুনি দৰিলে বেছি বাঢ়িব।
সেই হেৰি কাৰণে ল'ৰা ছোৱালী ট্ৰেইনিংৰ কাৰণে, কাৰণ হে
হয়।
ফিল্ডতে দৌৰি থাকে, তেনেকে দৌৰিব লাগিব তেতিয়াহে ষ্টেমিনা বাঢ়িব। এটো দৰা, দৰাটো বহুত
ভাল ভাল দেই। আৰু মোৰফালে এটাই কথা দেই, মই যদি দৌৰি দিওঁ নহয় মোক হাওঁফাওঁ মেথা থা একদম ঘূৰাই যায় পুৰা বহুত। এইটো হয় নাই বাৰু? আপোনাৰ হয় নাই বাৰু? মোৰ বেছি চি ধৰিলে এইটো হৈ যায়।
হয়। এইটো আপোনাৰ মানে হেৰি আকৌ অভ্যাস নাইকীয়া আকৌ দৌৰাৰ। অভ্যাস কৰিব লাগিব দৌৰিবলৈ। এই কিছুমানে কিছুমানে আপোনাৰ মানে, আপুনি হেৰিতো অভ্যাস কৰিব লাগিব। মই আগতে দৌৰিছিলোঁ মানে।
উম।
মানে মোৰ মই সেইটো ক'ত জানো আৰু। সেইটো কাৰণে কৈছো আপোনাক।
হয়।
আমি এজ যোন এ আমি আপুনি যে মানে হেৰি, হেৰি হিচাপত দৌৰিব লাগিব। বনাই বনাই দৌৰিবলৈ, গ্ৰুপ বনাই বনাই। আৰু ফাৰ্ষ্ট আপুনি এ, হেৰি কৰিব লাগিব, লং লং ৰানিং কৰিব লাগিব মানে। ফিল্ডত ফিল্ডতে কৰিব পাৰিব। এখন ফিল্ডত ডাঙৰ ফিল্ড এখন মানে আপুনি দছ পাক মান মাৰিব লাগিব আৰু। তেনেকে মাৰিব লাগিব আৰু। ধৰি লওক আহ বত্ৰিশ মিটাৰ মানে তিনি কিলো। তিনি কিলোমিটাৰ চাৰে তিনি কিলোমিটাৰ সিমানখিনি দৌৰিব লাগিব আপুনি। এ, এটা স্পীডতে কনষ্টেণ্ট স্পীডত। লাহে লাহে বেছি স্পীডত নহয়। আকৌ সেইটো কৰিলে মানে অ', ষ্টেমিনাটো বিল্ড হৈ যায় মানে।
উম, তেতিয়া হ'ব। হয় হয়।
এ এটা টিপ মাৰিলে নহয় এটা টিপ মৰাৰ পিছত। আপুনি ই ইনষ্টেণ্ট পিক-আপৰ যোনটো স্পীডত মানে দৌৰে যে হাণ্ড্ৰেড মিটাৰ, টু হাণ্ড্ৰেড মিটাৰ পুৰা ফাষ্ট ৰানিং। সেইটো সেইটোও কৰিব লাগিব। সেইটোত ফাষ্ট ৰানিং কৰিব লাগিব। তাৰপিছত আকৌ বিল্ড কৰিব কাৰণে। হেৰি কৰিব লাগিব লং লং ৰানিং কৰিব লাগিব লং ডিউৰেচনৰ কাৰণে। লং ৰানিং কৰিব লাগিব। আৰু তেনেকে মানে দুই দুই খিনি দুইটা বস্তুবিলাক মিলাই মিলাই যদি কৰি থাকে তও তেতিয়া মানে আপোনাৰ এটা সময়ত এ এ যোনটো কুমলি যে উঠিছ
উম, উম, মোৰ মানে সেইটো হয়, মানে মোৰ ক'ব গ'লে ষ্টেমিনাটো এনেকাত কম হৈ আছে। কিন্তু মানে কি হ'ল যেতিয়া আপুনি ষ্ট্ৰেনথ যদি ৱেট লিফটিং বা এনেকুৱাবোৰত যদি আহে ন তেতিয়া কিন্তু মোৰ শৰীৰটোৱে একো বোৰে। মানে কি হ'ল তেতিয়া ইমান অকল হেৰিটোহে লাগে যে বডি প অড্ লাগে যে। সেইটো টাইমত মই কিন্তু মানে তেতিয়া কাম আহে মানে এবাৰ মানে কি হ'ল এই তাত থাকোঁতে মানে য'ত মানে আগতে পঢ়ি আছিলোঁ, তেতিয়া মানে দু দুদিনমান নহয় মানে তাত যিমান দিন থাকিব পাৰোঁ আৰু। সিমান দিনে কৰিব লাগিব ন। তেতিয়া জিমলে গৈছিলোঁ ন। তেতিয়া মানে কি লাহে লাহে মানে ৱেইট লিফটিঙত মানে মোৰ হেৰিটো বাঢ়ি গৈছিলে। মানে মই তাত ইমান দৌৰা-মেলা নকৰো মানে। দৌৰিব নালাগে বাৰু। হেৰিয়তো এই এইটো কি বুলি কয় মই পাইছিলোঁ ট্ৰিডমিল আছিলে ন এইটো? এই দৌৰাটো যে তাত দৌৰা একো কৰিব, বেনিফিট ইমান এটা বেনিফিট নাই আৰু যিমান এটা নৰ্মেল দৌৰিলে। নহয় জানো? তাত মানে এ ৱেইট লিফটিং কৰিছিলো ন তেতিয়া মানে গম পাইছিলো যে অ, ৱেটত মানে কিবা এটা কৰিব পাৰি আৰু পোচাপো আপোনাৰ মেক্স টু মেক্স ফিফটি ফাইভটা মাৰি দিছিলোঁ, এটা হেৰিয়তে ছেটতে। মানে তেতিয়াই গম পাইছিলোঁ অ, পাৱাৰত কিবা এটা কৰিব পাৰি কিন্তু যেতিয়া দৰিব লগা হয় তেতিয়াই এইটো আপোনাৰ মোৰ এইটো প্ৰব্লেম হৈ যায়। এইটো যদি কয় মই ট্ৰাই কৰিম ৰ'ব আপুনি যিটো ক'লে ন। এনেকে অলপ লং
এতিয়া মানে বুজি পাইছো আপোনাৰ হেৰি হয় মানে এতিয়া আপোনাৰ ষ্টেমিনাৰ বা যোনটো পটেঞ্চিয়েল সেই বস্তুটো আছে মানে ঠিক আছে কিন্তু বস্তুতটো আপুনি মানে কণ্টিনিউয়াছলি আপুনি এনাৰ্জি হেৰি কৰিব নোৱাৰে ম
অ', সেই
বুজি পাইছে সিইতোৰ অ, যেতিয়া আপুনি কণ্টিনিউয়াছলি এনাৰ্জি ব্যয় কৰি থাকিব পাৰিব তেতিয়া মানে অ, সেই তেতিয়া আপোনাৰ মানে যোনটো হৈছে তেতিয়া ঠিক হ'ব আও, সেই হাওঁফাওঁ হেৰি হৈ যায় যে কঁপনি উঠে উশাহ ল'বলে অলপ কষ্ট হয় সেইবিলাক বস্তু তেতিয়াহে থাকিব সেইটো মানে তাত অ', এতিয়া আপুনি য পুশআপেই কৰেতো ত্ৰিছটা অলপ টাইমৰ কৰে খুব বেছি কিমান টাইমৰ কাৰনে কৰে নু দুই মিনিট তিনি মিনিট মেক্সিমাম অ', তাতকে বেছি নোৱাৰে ইমানতো, মানুহে এনেকে হাত দি পেলাই ৰখিও থাকিব নোৱাৰে। কিন্তু কিন্তু মানে আপুনি যেতিয়া ৰানিং কৰি থাকিব তেতিয়া তাত আপোনাৰ এ, একেৰাহে কণ্টিনিউয়াছলি চেম এনাৰ্জি আপোনাৰ ৱেইষ্টটো মানে হেৰি হৈ আছে বিয়েৰ কৰি আছে আপুনি আ, প্লাছ বহুত ডাঙৰ এটা ডিউৰেচনৰ কাৰণে। সেইটো কাৰণে মানে অ, সেইটো কাৰণে মানে তাত বেছি আপোনাৰ এনাৰ্জি এ, লছ হোৱা দেখা যায় আৰু। আৰু এনাৰ্জি লছতো দুইটাতে হয় কিন্তু তাত কণ্টিনিউয়াছলি হয় ইয়াত মানে ইনষ্টেণ্টলি হয় অলপ টাইমৰ কাৰণে ধৰি লওক আপুনি আপোনাক এতিয়া মই ক'লো আপুনি এশ মিটাৰ পুৰা স্পীডত দৌৰিব পাৰিব ত আপোনাক যদি এনাৰ্জি থাকে আপুনি আৰমত এশ মিটাৰ দৌৰিব পাৰিব কিন্তু এই এ যদি আপুনি লং জাৰ্ণি কৰে লং মানে ৰাণিং কৰে তেতিয়া আপোনাৰ মানে আধাতে আপুনি ফুকাব আৰম্ভ কৰিব কিবা কৰিব। বুজছে ত যদি আপুনি এশ মিটাৰ পুৰা জোৰত দৌৰি দিয়ে আমাৰ ইমান একো নহয়। এশ মিটাৰহে কিমান দিম ত' সেইটো বস্তুটোৱে আপুনি পতককে পাই যায় বোলি নহয়।
মানে হেৰিটো স্পিডৰ লগতো কথা বাৰু কিমানতো হেৰিয়ত যোৱা হৈছে
স্পীডৰ লগত কথা আৰু ডিচষ্টেন্ঞ্চৰ লগত কথা আৰু আপোনাৰ এ কিমান খিনি এনাৰ্জি তাত ব্যয় হৈছে, সেইটোৰ ওপৰত ডিপেণ্ড কৰিব। ত' সেইকাৰণে মানে
উম,
আপোনাৰ আপুনি যেনেকে ক'লে এ আপোনাৰ মানে অনুগল হয় থকা নাই মানে বস্তুটো প্ৰতিকূল হৈ গৈছে, এ সেইটো মানে নিজে অভ্যাস কৰিব লাগিব, তেতিয়া আপোনাৰ ৰানিংটোত হৈ যাব ৰানিঙৰ লগতেই আপুনি ৰানিঙৰ কথাহে বেছি ওলাই গ'ল ৰানিঙৰ কথা কৈ কৈ, ৰানিঙৰ লগতে আপুনি বেলেগ বেলেগ এক্সাৰচাইজ বিলাক আৰু ইমান বেছিও কৰিব নালাগে স্বাস্থ্য আপোনাৰ প্ৰথম প্ৰথম ষ্টাৰ্টিঙত আ, মানে যোন বিলাক মানে স্ৰেছিং এক্সাৰচাইজ লাগে সেইবিলাক কৰিব লাগে আৰু হাত চাত বৰুা কক চকাল কৰোৱা ফালে এ অলপ আ মানে ষ্ট্ৰেছ কৰা ককালটো জয়নৰ মানে বেছি অ, বেছি চইদবোৰ সেইবোৰ কৰিব লাগে এটা ইমান তেতিয়া মানে শৰীৰটো ভালে থাকে আৰু। তেওৰ গবোৰ মানে এনাৰ্জেটিক হৈ থাকে। কিবা এটা কৰিব আৰু ইমানখিনিয়ে আৰু।
উম, ঠিক আছে দিয়ক মই চাগে আজি এপাক দৈ আহিবগে লাগিব মানে আহোতে বোলো অ, ফিল্ড খনতে নামি। পাক এটা লৈ দিম ৰব।
ঠিক আছে দৌৰিব দৌৰি চাব ভাল পাব তেতিয়া
হ'ব - হ'ব - হ'ব উম।
বাৰু ঠিক আছে তেনেহ'লে।